হয়
অঁ, অঁ আছো আছো কি খবৰ?
এ মইও মানে মোৰ আজি দিনটো মাথা ঘূৰাই গৈছিল মানে আজি।
অঁ গা বেয়া, অঁ গা বেয়া নেকি?
মোৰটো ঘূৰে গা বেয়া গাটো নহয় মোৰতো একদম বেয়াকে ঘূৰাই আছিল দিনটো।
অ কিহৰ কাৰণে বা।
উম গম নাপাওঁ। তই দেখাব লাগিব ডক্তৰক
অঁ অঁ তাকেইতো।
তেঁওৰো গাটো বেয়া উম। এ গমে পোৱা নাই কি হৈ আছে। একো খোৱা নাই ৰেষ্ট লৈ আছিলো। একো ঔষধ খোৱা নাই ৰেষ্টে লৈছো বাৰু গোটেই দিনতটো ৰেষ্ট। বস্তু কিনিছিলি তাকে।
সেইটো, ভালকে ডক্তক দেখাই কি হৈছে এবাৰ টা কৰিলে ললে ভাল আছিল আৰু।
হয় হয় ডক্তৰক দেখাই পেলাইহে ঔষধ খাব লাগিব, এনেই ঔষধ খালে প্ৰব্লেম হ'ব। হয় মানে অসুবিধা হৈ যাব পিছত।
অঁ অঁ তাকেই উম উম। মানে ডক্তৰক ভালকে দেখুৱাই কি হৈছে সমস্যা সমূহ নজনাকে ঔষধ খোৱাত বহুত বেয়া আচলতে।
মানে বহুতে এইটো ভুল কৰি দিয়ে, কি ফাৰ্মাচীৰ পৰা এ মূৰতটো বেয়া লাগিছে বুলি কৈ কেনে আনি ঔষধটো খাই থৈ দিয়ে। পিছত কিবা বেলে বেলেগ প্ৰব্লেম হৈ যায়, সেইকা
তাকেতো আৰু বেলেগ কিবা বেমাৰহে হ'ব বুলি কলে।
অঁ আৰু সেই এইবিলাক কৰিলে ডক্তৰে বেয়া পায়। আগতে মানে দেখাইমিনি তাৰ পিছতহে খাব লাগে হয়নে?
অঁ অঁ হয়।
অঁ, তাকে বোলো অকমান অঁ অঁ দিনটো তেতেলীৰ চৰ্বত খাইছো। আৰু এই নিম নেমুৰ চৰ্বত খাইছোঁ। তাৰ পিছত অকন ফল মূলহে বেছি খাইছো। খাব পৰা নাই মানে গাটো বেয়াৰ কাৰণে, একদম মানে মোৰতো, এইটো প্ৰেচাৰতটো জুখি চোৱা ভাল আছিল নেকি?
অঁ এবাৰ চালে ভাল আছিল। হাইও হ'ব পাৰে ল' হ'ব পাৰে হাই হ'লেও গা বেয়া লাগে ল' হলেও বেয়া গা বেয়া লাগে। কিবা হৈ আছে, সেইটো ভালকে গম পালেহে মানে চিকিৎসাটো কৰিব পৰা যায় আৰু।
বাকী সাজটো
উম
গাত শক্তি নাই মূৰতো ঘূৰাই থাকিলে ভয় লাগে ন।
অ অ তাকেইতো, উম।
সেইকাৰণে হলে আজি তেখেতৰে পালা পৰিব আৰু।
পইচা নে দি থি বু।
এ সেই তেওঁৰ - তেওঁৰ কথা ভাবিও অকমান গাটো বেছি বেয়া হয় ন কিবা নিজৰ যদি গা বেয়া হৈ থকা আৰু কিবা নি মানে এনেকুৱা বেয়া খবৰ শুনিলে আৰু বেছি গাটো বেয়া লাগে। তা না নাই এতিয়া তাইৰো উচ্চ ৰক্ত চাপে আপুনি যি টো গৈছে হাই ব্লাড প্ৰেছাৰ হৈছে এই প্ৰেছাৰৰ কাৰণে তাৰমানে মূৰতো বহুততেৰ বিষায়। বুজি পাইছে নে নাই? সেইটো কাৰণতে তাৰমানে এই কমাবৰ কাৰণে ইনজেকচন দিব লগা হয়, শুনি আছে না? শুনি আছে না?